শুনিছানে?
হয় শুনিছোঁ তুমি শুনিছা?
অ শুনিছোঁ ৰবা কি কৰিছা?
মই এনেই আছোঁ তুমি কি কৰিছা?
মই এনেই আছোঁ ৰবা কি কৰিম আৰু ঘৰতে আছা নেকি তুমি?
হয়, হয়, মই ঘৰতে আছোঁ তুমি ঘৰত আছানে?
মই এইমাত্ৰ আহি পাইছো ৰবা অলপ ওলাই গৈছিলো
আহ বুজিছো
তাকে ভাবিলো আজি বিহুৰ ওপৰতে তোমাৰ লগ কথা পাতো নেকি সেই ভাবি কিনে তোমাক ফোনটো কৰিলো ৰবা
আহ মানে বিহু অসমৰ আটাইতকৈ মানে উম। জনপ্ৰিয় আৰু ঐতিহ্যপূৰ্ণ উৎসৱ মানে আহ ই অসমীয়া জাতিৰ পৰিচয় আৰু সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ মানে পৰিচয় দিয়ে। মানে আমাৰ যিহেতু মানে আমি অসমীয়া জাতি মানে আমাৰ ই আমাৰ পৰিচয় দাঙি ধৰিব পৰিচয় বহন কৰে সেই বিষয়ে আলোচনা কৰিব পাৰি তুমিতো ভাল বিষয়ে বাছি দিছা।
উম! হম আৰু বিহু কেৱল এটা উৎসৱে নহয় আমাৰ অসমীয়া মানুহৰ জীৱন হওঁক, কৃষি সংস্কৃতি আৰু পৰম্পৰা এই সকলোবোৰৰ লগতে গভীৰভাৱে জড়িত। বিহু মূলতঃ কৃষিভিত্তিক উৎসৱ হয় আৰু কৃষকৰ জীৱনৰ বিভিন্ন সম- য় লগত মানে সংগতি ৰাখি বছৰত তিনিটা বিহু পালন কৰা হয়। তুমিটো নিশ্চয় জানাই চাগে তিনিটা বিহু ধৰা। যেনেকৈ ৰঙালী বিহু বা বহাগ বিহু হওক। কঙালী বিহু বা কাতি বিহু আৰু ভোগালী বিহু বা মাঘ বিহু। এনে তুমি ৰঙালী বিহুৰ বিষয়ে অলপমান কোৱাচোন
ৰঙালী বিহু অসমীয়া নৱসৰখৰ মানে আম আৰম্ভণি কৰে। আহ মানে আমাৰ অহ ৰঙালী বিহুৰ সময়তে। মান মানে ন বছ মানেম্ হয় আৰু বা মানে ব ঋতু মানে আগমন হয় আহ মানে ইটো সাধাৰণতে এপ্ৰিল মাহত। মানে অ উদযাপন কৰা হয় আৰু এই সময়ত মানে প্ৰকৃতি মানে নতুন ৰূপত সজাই উঠে আৰু। কৃষকে মানে নতুন আশাৰে খেতিৰ কাম আৰম্ভ কৰেলে আহ মানে উম এইখিনিত নতুন খেতি কৰে তাৰোপৰি বিহু নাচ মানে আমাৰ এটা পৰম্পৰাগত বি নাচ আছে। মানেই বিহু নাচ এ বিহু নাছে বা হুঁচৰি দি ফুৰে আৰু মানে ডেকা মানে উম গাঁৱৰ ডেকা গাভৰু। কৰে মানে ঘৰে ঘৰে হুচৰি দি ফুৰে তাৰ পিছত মানে মানে বিভিন্ন ধৰণৰে আনন্দ উল্লাস কৰে। মানে এইখিনি সময়ত মানে পৰিৱেশতো দেখিবলৈ বহুত মনোমোহা হয়।
হয় হয় তুমি ঠিক কথাই কৈছা আৰু ৰঙালী বিহুৰ দিনা ধৰা, ৰঙালী বিহুৰ ৰঙালী বিহুৰে মই ৰঙালী বিহুটো আটাইতকৈ মোৰ প্ৰিয় হয়। কাৰণ ৰঙালী বিহুৰ সাতটা বিহু পালন কৰা হয়। ৰঙালী বিহুটোৰ ভিতৰতে প্ৰথম দিটা হ'ল গৰু বিহু। সেই গৰু বিহু মানে ৰঙালী বিহুক প্ৰথম প্ৰথম ৰঙালী বিহুৰ প্ৰথম দিনা বিহু বুলি কোৱা হয় কৃষকৰ জীৱনত গৰুৰ বিহুৰ গুৰুত্ব আটাইতকৈ বেছি সেই গৰুক সেই বিহু দিনাখন গা ধুৱাই বা যত্ন লয় আহ। সন্মান জনক এই দিনটো পালন কৰা হয়। তেওঁলোকে গৰুক আহ পুখুৰীলৈ বা নদীলৈ নি কিনে গা ধোৱাই, লাও বেঙেনা, হালধি আনি কিনে গা ধুৱাই। তাৰ পিছত অ লাও খা বেঙেনা খা বছৰে বৰে বাঢ়ি যা এই বিভিন্ন ধৰণৰ এইবিলাক পৰম্পৰা আগতে চলি আগৰে পৰাই চলি অহা গীতবিলাক গাই পেলাই তেওঁলোকে আহ এই গৰু বিহুতটো পালন কৰে তাৰে পিছদিনা হল মানুহ বিহু মানুহ বিহু আৰু মানে ৰঙাল বিহু আৰু মূল বিহু দ্বিতীয় দিনা বিহু হয় এই মানুহ বিহুৰ দিনা ধৰা ডাঙৰে সৰুক মৰম কৰে। সৰু সৰুৱে ডাঙৰক আহ ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় তাৰছত বিহুৱান দিয়ে ডাঙৰে সৰুক আহ বিভিন্ন ধৰণৰ মানে বিভিন্ন ধৰণৰ উৎসৱ প মানে উলাহ মালহেৰে এই বিহুটো পালন কৰা হয়। তাৰ পিছত ৰঙালী বিহু দিনা আমি বিভিন্ন ধৰণৰ জেগা ঠাইলৈ ফুৰিবলৈ যাব মন্দিৰলৈ বিশেষকৈ আমাৰ অসমীয়া মানুহে বিশেষকৈ মন্দিৰলৈ যায়। তাৰ পিছত আহিল ভোগালী বিহু। এনে ভোগালী বিহু বা মাঘ বিহু মূলতঃ ভোগ আৰু আনন্দৰ উৎসৱ হয়। খেতি চপোৱাৰ পিছত মানুহে এই। বিহু পালন কৰে, এই সময়ত। মানুহে বিভিন্ন ধৰণৰ পিঠা পনা লৰা লডাৰু হওক জলপান আদি এ বিভিন্ন ধৰণৰ আহ কিব বিভিন্ন ধৰণৰ জলপান প্ৰস্তুত কৰে আৰু এই ভা ভোগালী বিহুৰ দিনতে আমি মানে মেজি সাজো ভ বিলাকৰ সাজু আৰু এই মেজি আৰু আজিকালিটো ৰত মানে এইবিলাকৰ মানে প্ৰায় সংখ্যা কমিয়েই গৈছে গাঁৱত সেইবিলাক দেখিবলৈ পোৱা যায় মেজি আৰু ভেলাঘৰ ডেকা গাৰু সকলে মেজি ভেলাঘৰ সাজি কিনে। আহ বিহুত আহি গোটেই ৰাতি উৰাই ৰাতি তেওঁলোকে নাচ গান কৰি পেলাই ধুনীয়াকে মানে আনন্দ। উৎসৱ আনন্দ উৎসৱে এই বিহুটি পালন কৰে আৰু পিছদিনা পুৱা চাৰটা পাঁচটা মানত তেওঁলোকে মেচি দিয়ে। গা গা পা ধুই কিনে মেজি জ্বলাই বা অগ্নি দেৱতাক সেৱা কৰে তাৰে পিছদিনা তাৰে পিছদিনা তেওঁলোকে ডাঙৰে সৰুক আহ আশীৰ্বাদ দিয়ে বা সৰুৱে ডাঙৰক সেৱা কৰে। তাৰ পিছত এই বিহুটোত ধৰা বিভিন্ন ধৰণৰ এ তিলৰ লাৰু, নাৰিকলৰ। লাৰু গুুৰৰ লাৰু আ বিভিন্ন ধৰণৰ লাৰু আহ বনোৱা হয় আৰু বিভিন্ন ধৰণৰ পিঠা যেনে তিলৰ পিঠা, নাৰিকলৰ পিঠা গুৰু পিঠা বিভিন্ন ধৰণৰ পিঠা আমাৰ অসমীয়া মানুহে প্ৰস্তুত কৰে আৰু সেই দিনা সেই দিনা পোৱা আমি। এ বৰা চাউলৰ জলপান খাওঁ। বিভিন্ন ধৰণৰ এনেদৰে আমি বিভিন্ন ধৰণৰ ধৰা আ। নিজৰ সংস্কৃতিৰ যিবিলাক খাদ্য আছে বিহুৰ সময়ত মানে যিখিনি খাদ্য খাব লগা হয় এ সেইবিলাকেদি আমি আমি দিনটোৰ দিনটো মানে আৰম্ভণি কৰো বা এই বহাগ মাহটোৰ আৰম্ভণি কৰো এনে তুমি কাতি বিহুৰ বিষয়ে কি জানা অলপ কোৱাচোন?
মানে আমাৰ তুমি যিহেতু ক'লে ৰঙালী বি ৰঙালী বিহু ভোগালী বিহুৰ বিষয়ে ৰঙালী বিহু আৰু মানে ভোগালী বিহুৰ টোৰত মানে এই কাতি বিহুতো অলপমান শান্তভাৱে পালন কৰা হয়। অ মানে এই সময়ত মানে। কৃষকৰ ভঁৰাল প্ৰায় খালী থাকে সেয়েহে মানে ইয়াক কঙালী বিহু বিহু বুলিও কোৱা হয় অ মানে স খিনি সময়ত না খেতি কৰে বা না খেতি মানে কটা হয় সেইবাবে মানে আমাৰ যিটো কৃষ। সকল ভৰাই থাকে ভৰাল ঘৰতো অলমান মানে খালী থাকে বা তেওঁলোকৰ ওচৰত মানে বেছি টকা পইা নাথাকে মানে। সেই তেওঁলোকে মানে এই বিহুত মানে উৎসৱ পায় মানে অ মানে উলহ মাৰহেৰে বা বেছিকৈ। ধন খৰচ কৰি পিনে পাৰণ কৰিব নোৱাৰে মানুহে মানে তুলসী গছৰত। খেতি পথাৰত চাকি জ্বলাই বা মানে ভাল বছৰৰ কাৰণে কাম কামনা কৰে। তেওঁলোকে মানে অ মানে অ তুলসী গছৰ আগত চাকি জ্বলাই মনে মনে মনে কামনা কৰে যে মানে আমাৰ যিবোৰ খেতি চপাইছো সেইখিনি যাতে মানে কাটিবৰ বাবে ভাল হয়। আহ মানে ভাল ফচল হয় বা ভাল আমি ফল লাভ কৰো। আৰু মানে এইখিনি মানে আকাশ বন্তি জ্বলাই বা তুলসীৰম তলত আমাৰ আইতাহতে প্ৰাৰ্থনা কৰে। আহ মানে বিভিন্ন ধৰণৰ অ মানে প্ৰাৰ্থনা গাই আহ এনেদৰে মানে কাতি বিহুত মানে বহুত শান্ত ভাৱে পালন কৰা হয় বিহুৰ মানে কঙালী ভোগালী বিহু আৰু ৰঙালী বিহুৰ তুলনাত।
হয় হয় তুমি ঠিক কথাই কৈছা তুমি যে এইবিলাক এইমাত্ৰ যেনেকে কলা যে আকাশ বন্তি জ্বলাই। এইবিলাক আমি ধৰা আজিকালি চহৰত কতনো আৰু দেখা পাম। চহৰতনো তুমি চাব গলে পথাৰে নাই আজিকালি বিভিন্ন মান। মানুহ বিলাকে যতে ত'তে ঘৰ। ঘৰ বাৰী বনাবলৈ লৈছে বা বন জংঘল কাটি। নিজৰ বসবাস মানে বসবাসৰ ঠাই বিচাৰি লৈছে তাৰ কাৰে এইবিলাকতো দেখা দূ দূ দূৰৰে কথা দিয়াচোন আৰু চহৰত মানুহৰ এইবিলাক পালন কৰি বা আকাশবন্তি জ্বলাবলৈ বা গোটেই কাতি মাহটো তুলসী তলত থাকি জ্বলাবলৈকে আমাৰ অসমীয়া মানুহৰ সময়ো নাই বৰ্তমান চহৰত যিবিলাক মানুহ বসবাস কৰি আছে গাঁৱতহে এইবিলাকৰ সংখ্যাটো মানে আছে বা তেওঁলোকে গাঁৱত এই পৰম্পৰাটো জীয়াই ৰাখিবলৈ। গম পাই জানিছে আমাৰ চহৰৰ মানুহ বিলাকৰ ইমান ব্যস্ততাৰ মাজত তেওঁলোকে কেতিয়াবা মাহত এবাৰ চাকি। জলাব বা কেতিয়াবা নজলাবও পাৰে বা তেওঁলোকে ইমান তেওঁলোকৰ ই ইমান গোটেই পৰম্পৰাতটো মানি খেল বিলাক চলিবলৈকে তেওঁলোকৰ সময়ো নাই বা তেওঁলোকৰ মনতো নাথাকে বা তেওঁলোকে এই পৰম্পৰাটো ধৰি ৰাখে। থিয় বুলিও নাভাবে সেয়হে মই ভাবো যে বৰ্তমানৰ যিবিলাক নৱপ্ৰজন্ম তেওঁলোকক যদি আমি এতিয়াই প্ৰায় এই মানে বি এ আ। পৰম্পৰাবিলাক শিকাই থৈ যাওঁ। তেতিয়াহে তেওঁলোক। এই পৰম্পৰা কেইটা ধৰি ৰাখিব পাৰিব বা পিছলৈকে তেওঁ তেওঁলোকৰ আহ তেওঁলোকৰ পিছত উঠি অহা। প্ৰন্ম নৱ প্ৰজন্ম বিলাকক তেওঁলোকে আহ মানে এই পৰম্পৰা বিলাক শিকাব পাৰিব যে কেনেকুৱা কি হয় বিহু বস্তু। টো কি হয় আৰু এতিয়াই যদি এই বিহু বস্তুতটো লুপ্ত হৈ যায় আমাৰ অসমীয়া সংস্কৃতিও একেবাৰে লুপ্ত। হৈ যাব বুলি ক'ব পাৰি।
হয় হয় হয় ঠিকে কৈছে মানে আমি আমাৰ যিবোৰ আকৌ বিহুৰে নহয়। আমাৰ যিবোৰ অন্য পৰম্পৰাও আছে। সেইবোৰ মানে আমি যাতে আমি মানে পালন কৰিব লাগে মানে আমি থুলমূলকৈ হলেও মানে আমি তুমি যিহেতু। কলে গোটেই কাটি মাহ টো আমি চাকি জ্বলাব নোৱাৰো। কিন্তু খুব বেছি মানে যিদিনা বিহু হয় সিদিনা খুব বেছি এদিন হলেও আমি মানে চাকি জলাব লাগে। যাতে আমাৰ অ মানে অকল। বিহুৰ ওপতে পালে মই সকলো মানে পৰম্পৰাই বা আমাৰ উম যিবোৰ ধৰ্ম আছে আমি সেইবোৰ মানে মানি। একদিন হলেও আমি চেষ্টা কৰিব লাগে আমাৰ ব্যস্ততা জীৱনৰ ফৰত মানে তাৰ ফলত যিবোৰ আমাৰ অ বাঢ়ি অহা বা উঠি অহা মানে নৱপ্ৰজন্ম আছে তেওঁলোকে মানে এই বিষয়ে গম পায় বা তেতিয়াহে তেওঁলোকে মানে এই উম এই যিটো আমাৰ পৰম্পৰা বা ৰীতি নীতি আছে সেইবোৰ মানে উম আগুৱাই নিব পাৰিব আৰু মানে বিহুৱে মানে অসমীয়া সমাজত মানে ঐক্য ভাতৃত্ব বোধ আৰু মানে সম্প্ৰীতি বৃদ্ধি কৰে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বশেষ নিৰ্বশেষে মানে সকলোৱে মানে এই- বিহু মিলি পিনে উদযাপন কৰে। আগতে দেখা গৈছিল যে অকল অসমীয়া মানুহে এই বিহুটি পালন কৰে। কিন্তু আজি কালি মানে কোনো জাতি ভেদ নোহোৱাকৈ আহ মানে যেতিয়া আমাৰ ৰঙালী বিহু হয়ে তেতিয়া দেখো যে মানে কোনো জাতি ভেদ প্ৰথা নোহোৱাকৈ মানে আমাৰ সকলোৱে বিহু আছে বা একেলগে মেজি জ্বলাই বা বা একেলগে পূজা কৰে। মানে উম বিহুৱে মানে আমাৰ সমাজত ঐক্য ভাতৃত্ববোধ মানে মিলা প্ৰীতিবোৰ মা মানে মানে বেছিকৈ বৃদ্ধি কৰাতো সহায় কৰিছে।
হয় তুমি ঠিক কথাই কৈছা। এই আচলতে এই বিহু উৎসৱতে আমি এটা পৰিয়ালে আনটো পৰিয়ালক লগ পাওঁ বা এটা পৰিয়ালে আনটো পৰিয়ালৰ ঘৰত বিহু খাবলৈ যাও এনেদৰে আমাৰ সম্পৰ্ক বিলাকো ভাল হয় বা অতিকৈ এটা এনাজৰিৰে মানে বান্ধি বান্ধি ৰখা যেন হয় কাৰণ ধৰা এ যেতিয়া বছৰ বছৰ বা মাহ মাহ ধৰি আমি আহ মানে আমি ধৰা ঘৰৰ নিজৰ ঘৰ ঘৰৰ পৰিয়ালৰ সম্পৰ্ক বিলাকে যদি লগ নাপাওঁ। যেতিয়া এটা সময়ত লগ পাওঁ তেতিয়া বহুত হাঁহি ফূৰ্তি হয় বা বহুত মানে বিভিন্ন ধৰণৰ অ মনৰ কথাবিলাক খোলা খোলা ভাঙাকে কোৱা হয় তেতিয়া চবৰে ভাল লাগিল দেচোন চবৰে মনত এটা ফুৰ্তি পৰিৱেশ হৈ উঠে। যে এজনে সিজনৰ আনজনক সকলো মনৰ কথা কব বা ইজনে আনজনক মনৰ ক কথা কব যতিয়া আমি সকলোৱে পৰিয়ালৰ ভিতৰত সকলোকে যদি একেলগ হওঁ। তেতিয়া বিভিন্ন কথা ওলাই চবৰে মন প্ৰাণ বিলাক মানে ভাল লাগি যায় আৰু যেতিয়া আমি ধৰা আমাৰ মনত যদি কিবা কিবা আছেও এজনৰ এজনৰ আনজনৰ প্ৰতি তেতিয়া এই লগ পোৱাৰ পিছত এই সকলোবোৰ মানে আমাৰ মনৰ পৰা মানে আঁতৰ হৈ যায়। আৰু আধুনিক যুগতো বিহুৰ গুৰুত্ব আছেই দিয়াচোন। মানে বৰ্তমান একেবাৰে কমি যোৱা বুলিও ক'ব নোৱাৰি কাৰণ আধুনিক যুগত বিহুৱে নিজৰ ঐতিহ্য হওক সংস্কৃতি অক্ষুন্ন ৰাখিছে বৰ্তমান বিহু কেৱল অসমতে নহয় দেশ বিদেশ বিদেশতো থকা অসমীয়া লোকসকলে পালন কৰে আৰু দেশ বিদেশত থকাঁসকল অসমীয়া লোক বুলিয়ে নহয় এতিয়া এটা এ তেওঁ তাতে বাস বসবাস কৰা যিমান বিদেশী লোক আছে। তেওঁলোকে এই বিহুতটো বৰ্তমান আপোন কৰি লৈছে। ছে বা তুমি আজিকালি সামাজিক মাধ্যমৰ বিভিন্ন এ এপ বিলাকত সিয়ে থাকিবা যে তেওঁলোকে বিহুৰ সময়ত আমাৰ যিটো বিহুৰ যিটো পোচাক পিন্ধে সেইটো সেইটো পৰিধান কৰি তেওঁলোকে বিহু নাচিবলৈ চেষ্টা কৰে কাৰণ তেওঁলোকে একেবাৰে আমাৰ নিচিনা একেবাৰে মানে উপযুক্ত বিহুনাচ নাচিব নোৱাৰে তেওঁলোকে কিন্তু যিখিনি সেই পোচাকযোৰ পিন্ধি কিনে যি যি দুই এটা কঁকালৰ ভাজ দিয়ে সেইখিনি যেতিয়া আমি দেখা পাও। এনেকুৱা লাগে যে তেওঁলোকে আমাৰ সংস্কৃতিৰ ইমান ভালদৰে আগুৰি লব জানিছে বা তেওঁলোকে আমাৰ সংস্কৃতিটো ইমান ওপৰলৈকে নি এ আগুৰি লৈছে বা তেওঁলোকে নিজৰ মাজত ইমান এই আমাৰ সংস্কৃতিটো প্ৰচাৰ কৰি আছে।
হয় ঠিকেই কৈছা হয় হয় মানে তুমি কি কৈছা মানে আপ কি কৈছা মানে আ বিহুৰ মানে মোৰ মতেদি বিহুৰ আনন্দ ভাগ বতৰা কৰা বা প্ৰকৃতিক আৰু কৃষিৰ মানে কৃষিৰ প্ৰতি কৃতজ্ঞতা কৰা। অ উম আৰু মানে সমাজত মানে সন্তাল সম্প্ৰীতি বজাই ৰখা মানে বিহুৱে আমাৰ পৰম্পৰা সংগীত নৃত্য আৰু সামাজিক মূল্যবোধ বিহুক মানে জীয়াই ৰাখে আৰু মানে সেই বিহু পৰম্পৰাগতভাৱে অ অ মানে মানি চ- দিব লাগে।
হয় হয় তুমি ঠিক কথাই কৈছা। বাৰু আজি তোমালোক কথা পাতি মোৰ যথেষ্টখিনি অভিজ্ঞতা হ'ল এই বিষয়টোৰ ওপৰত। ঠিক আছে আজিলৈ সামৰো নহলে।
হয় দিয়া বিদায়। ধন্যবাদ।